হেল্ল।
অহ কি কৰি আছা?
মই পঢ়ি আছো, তুমি কোৱা কি কৰি আছা?
অ ময়ো পঢ়ি আছিলো এইমাত্ৰ মানে হ'ল টো মই অলপ মানে আহিলো ইফালে।
তুমি কি পঢ়ি আছিলা?
অ মই বিজ্ঞান পঢ়ি আছিলো।
তুমি বিজ্ঞান পঢ়ি আছিলা?
অহ।
তোমালোকক বিজ্ঞানত কি কি পঢ়াই?
অ আমালোকক মানে বিজ্ঞানত বহুত ভাগ আছে, তিনিটা ভাগ আছে তাতে আমাক কিবা কিবি পঢ়াই, আজি এনেই মানে পাঠটো একবাৰ অঁ পঢ়ি চাইছিলো কি আছে, এয়া চাও বাকী। তুমি আহ কি পঢ়ি আছিলা?
মই তোমাৰ আমাৰ চিভিল ইঞ্জিনিয়াৰিঙত এটা ভাগ আছে
অহ ৱাটাৰ ৱাটাৰ ৰিচৰ্চ বুলি কয়
আচ্ছা অ কোৱা।
অ ৱেট এ ছেকেণ্ড। হেল্ল।
অ কৈ থাকা।
হয় আমাৰ অ চিভিল ইঞ্জিনিয়াৰিঙত এটা বিষয় আছে জলসম্পদ বুলি কয়, তাৰে বিষয়ে মই অধ্যন কৰি আছিলোঁ। তাৰে এটাই বিষয়ৰ নাম হৈছে, ফ্লুইড মেকানিক্স। যিটো ইংৰাজী যিটো অসমীয়াত হেল্ল', যিটো অস অসমীয়াত তৰল যান্ত্ৰিকী বুলি কোৱা হয়। সেইটোৱে মই পঢ়ি আছোঁ বৰ্তমান।
আচ্ছা আচ্ছা।
হয় তুমি এতিয়া হেৰি পাইছানে এ বিজ্ঞানৰ তিনটা ভাগ পাইছা ন?
অঁহ।
তোমাক এই ভাগটোত কি পঢ়াইছে? এই পদাৰ্থ বিজ্ঞানত তোমালোকক কি পঢ়াই?
আহ পদাৰ্থ বিজ্ঞানত ইমান আৰম্ভ কৰা নাই মানে তথাপিও এটা দুটা পাঠ কৰাইছে ইমান মোৰ মনত নাই আচলতে।
তোমালোকৰ ৰসায়ন বিজ্ঞান আছে?
আছে আছে।
আৰু আ আৰু কি কি বিজ্ঞানৰ ভাগ তুমি পাইছা?
অ আ সেই সেই দুটা বিজ্ঞানৰ ভাগ আৰু অহ এটা পাইছিলো মই নামটো মনত নাই।
পদাৰ্থ বিজ্ঞান, ৰসায়ন বিগ জ্ঞান আৰু, আৰু জীৱ-জন্তুৰ বিষয় যে পোৱা জীৱ বিজ্ঞান বুলি যে
অ' অ' য়ে অ' হয়- হয় পাইছো পাইছো।
অ' তোমাৰ এই তিনটা বিভাগৰ ভিতৰত কোনটো বিভাগ। চবতচে বেছি ভাল লাগে।
অ' জীৱ- জন্তুৰ ওপৰত যোনটো আছিল সেইটোৱে।
জীৱ বিজ্ঞান বেছি ভাল লাগে।
অ'
অ' তুমি ভৱিষ্যতে বি জ্ঞান ল'ব বিচাৰিছ নি বাৰু। তুমি যেতিয়া, এঘাৰ শ্ৰেণী পাবা
অ'ভাবা নাই, চাও কি হয়। যদি মানে ভাবো পিছত মন যায় তেতিয়া লম চাগে, এতিয়া মই একোৱে ভাবা নাই
অ' ঠিকে আছে, তোমাৰ পচন্দ বিষয় কি? স্কুলত যি পঢ়াই পচন্দ বিষয়।
অ' ইংৰাজী।
ইংৰাজী ভাল লাগে।
অ' অ'
অ, ঠিকেই আছে, ভাত খালো -খালো।
আচ্ছা কিহৰে খালা?
মই আজি ভাত দালি, তাৰপিছত ভেন্দি ভাজি, আৰু পকৰি খালোঁ
অ' আচ্ছা ভালে -ভালে তোমাৰ ঘৰত। তোমাৰ ঘৰত কুকুৰ মেকুৰী আছে নেকি?
মোৰ ঘৰত কুকুৰ এটা আছে। আৰু এটা শহাপহুও আছে।
আচ্ছা, কুকুৰটো কি মানে কি কুকুৰ?
কুকুৰটো তোমাৰ দেছি কুকুৰ।
অ' ভালে কি নাম, কি নাম?
তাৰ নামটো তাৰ নামটো হে কিবা আছিলে।
অ' হেল্ল'
কৰি থাকা।
তাৰ নামটো আহ মাইকেল।
অ' আৰু শহা পহুটো মানে কিমান দিনৰ পৰা আছে? হেল্ল' শহাপহুটো কিমান দিন হ'ল?
অ' শহাপহুটো আনা ছমাহমান হ'ল।
আচ্ছা, আৰু কুকুৰটো আনা।
কুকুৰটো অনা বেছি দিন হোৱা নাই মানে বেছি একবছৰ মানে হৈছে। সৰু পোৱালি কুকুৰ হয়।
অ'
বাকী তোমাৰ ঘৰত কুকুৰ মেকুৰী আছে?
এটা কুকুৰ আছে।
তোমাৰ এটা কুকুৰ আছে অ' তোমালোকৰ কুকুৰটো মাই মাইকী নে মতা?
মাইকী।
তোমালোকৰ কুকুৰটো মাইকী তাইৰ নামটো তুমি হাঁহি কিয় আছা?
নাই হাঁহা ক'ত হাঁহিছো।
তুমি মোৰ লগত কথা পাতিলে হাঁহিয়ে থকা যে।
মানে এনে হাঁহি উঠা নাই মোৰ এনে এনে
হয় নেকি, মই বৰ হহুৱাও ন?
মই বৰ জমনি ন মানুহতো?
নহয়তো।
হা?
নহয় জমনি এনে হাঁহিছো মই জাষ্ট মানে এনেই হাঁহি আহি গ'ল কোৱা তুমি বাকী কোৱা কি কয় আছিলা।
উম, তোমাৰ মাইকী কুকুৰ গৰাকীৰ নাম কি?
তৰা।
তৰা অ' তৰা মানে আকাশত যে জিলি কি থাকে সেনেকুৱা তৰা?
অহ হয়।
খুব ভাল সুন্দৰ নাম ৰাখিছা। আমি যে সৰুতে এটা এটা কবিতা পঢ়িছিলোঁ তৰাৰ বিষয়ে।
কি আছিল বা।
কিবা তৰাবোৰে মানে মানে কি বুলি কয় টুইংকল কৰি থাকে যে টুইংকল। হয় হয় ইংৰাজীত টুইংকল টুইংকল লিটিল ষ্টাৰ
হয়।
কেনেকুৱা লাগে তোমাৰ সেই কবিতাটো?
উম ভালে লাগে ইমান স্পেচিয়েল মানে ইমান বেলেগ নালাগে তথাপিও আৰু বাকী অ মেকুৰী চেকুৰী ৰখাৰ কথা ভাবিছা নেকি?
মেকুৰী ৰখাৰ ক থাটো তেনেকৈ ভবা নাই মানে এতিয়া আমি মাইকেলক পুহোঁতেই মানে বহুত খৰচ যায়।
অ।
আৰু বাকী শহাপহু কেইটাতো অলপমান খৰছ আছে। গতিকে বৰ্তমান তেওঁলোকৰ ওপৰতেই মই মানে এ ফ'কাছ কৰি আছো।
আচ্ছা তোমাৰ জোতাৰ চাইজ কি?
কি?
তোমাৰ জোতাৰ চাইজ কি?
তুমি এইবোৰ কি প্ৰশ্ন সুধি আছা মোক?
এনেই সুধিছো কোৱা আকৌ।
মইতো মানুহটো বৰ টিকলা-মিকলা তুমি গ'ম পোৱাই।
হয়।
মই মানে কটীয়া বৰ মানুহটো, হা?
জোতাৰ চাইজ কি?
মোৰ জোতাৰ ছাইজ সৰুৱে হ'ব সৰু জোতা।
কিমান?
কিমান মই কেনেকৈ কম। মই গ'ম নাপাওঁ মই জোখা নাই সেনেকে আৰু মোৰ সিমান আইডিয়াও নাই।
আচ্ছা আচ্ছা, তুমি মই পাঁচ ফুট তিনি হ'ম তিনি ইঞ্চি হ'ম নেকি?
তুমি পাঁচ ফুট তিনি অ'। ঠিকেই আছে।
আতছা।
তুমি লাহে লাহে, হাঁ?
তে তুমি অ', নাই কোৱা কোৱা কোৱা।
নাই নাই তুমি কোৱা তুমি কোৱা।
এ তুমি কোৱা।
তুমি কোৱা।
তুমি কোৱা না, মই ক'ব লগীয়া একো নাই।
হেল্ল'?
আহ, কৈ থাকা।
তুমি ল'ৰাটো বহুত জমনি।
ধন্যবাদ, তুমি তুমি কোৱা।
হয়, হয়, মইয়ে কওঁ মানে তুমি ল'ৰাটো খুব জমনি, মই তোমাৰ নিচিনা ভাইটি এ এটা পালে মই গোটেই দিনটো হাঁহি থাকিলো হয়, গ'ম পোৱা?
আচ্ছা, আজি গ'ম
সেইটোৱে তোমাৰ যদি কোনোবা বাই-ভনী থাকিল হয়। বহুত মনোৰঞ্জন পালে হয়, তোমাক পাই একেলগে।
অ', হয়, হয়, জানো মই।
তুমিতো ঘৰৰ একমাত্ৰ ল'ৰা চাগে ন'?
উম, অ', হয়।
অ', তোমাৰ মানে সৰুৰ পৰা অকলেই এ ডাঙৰ দীঘল হৈ আহিছা হয় নাই তোমাৰতো খে চাগে ঘৰত খেলিবলৈ কোনোৱে নাই ল'গ?
নাই নাই।
উম, আমাৰ ঘৰলৈ আহিবাচোন আমি একেলগে খেলিম।
হ'ব দিয়া। হ'ব দিয়া খেলিম।
তুমি গাড়ী দি খেলা নে নাই?
নাই মই পুতলাৰে খেলো।
তুমি পুতলাৰে খেলা।
ল'ৰা মানহে পুতলা দি খেলে নেকি।
অ', -বাৰ্বি পুতলা।
হেল্ল'।
তোমাক মই জন্মদিনত- এটা বাৰ্বি পুতলা দিম হ'ব।
হ'ব দিয়া, হ'ব দিয়া, ধন্যবাদ।
তুমি মোক জন্মৰ দিনত কি দিবা?
অ', -ভাবিছোঁ- এখন লুঙি দিওঁ নেকি সৰু চাইজৰ।
সৰু চাইজৰ লুঙি দিবা মোক তুমি। আৰু বেলেগ ভাল বস্তু বিচাৰি নাপালা তুমি।
আচ্ছা' দিয়া পিছত কথা পাতিম দিয়া, এতিয়া থওঁ ৰাতি হৈছে।
অ', -হ'ব দিয়া আৰু ক'ল কৰিবা দেই, বহুত জমনি তুমি মানুহটো।